হেল্ল'
ম্জা নাই
অ ক?
ফোন গৈ আছো অথনিৰ পৰা।
মই শুনাই পোৱা নাছিলো নেটৱৰ্ক-নেটৱৰ্ক নাই।
উম,
নেটৱৰ্কটো বহুত
অ' এই পতকেই এতিয়া লগাই দিয়োতে বোলো। এনেই চাওঁ শুন বোলো লাগে নে নালাগে বুলি লগাই দিয়োতে লাগি গ'ল।
অ' ভাত-ভাত চাত খালা নে কি?
উম খালো
অ
আজৰি খাই মেলি চাহ তাহ খাই মেলি এই বুট কেইটামান খাই আছো
ওঅ গৰমত বুটৰৰ পানীতো বহুত ভাল আকৌ দেই।
উম ভাল আগতে খাওঁ নহয় বুটৰ পানীতো সেই পেচাবৰ প্ৰব্লেম কাৰণে ভাল মানে সেই তেতিয়া খাইছিলো। উম টুকমাহ আৰু মিচিৰি দি বেলাত বুটৰ পানী আগ ৰাতি তিয়াই থোৱা মানে পাছদিনাখনি ৰাতিপুৱা খাও খালি পেটত
অ টুক মাহৰ পানীটো টোক মাহৰ পানী নহয় টুক মাহটোৱে খাই বাৰু মিচিৰি দি
টুক মাহটো সেই মই খাইছিলোঁ তিৰিঙনি টুকমাহ নে কি জানো চিয়া চিচটো যে
অ চিয়াচিদ এই টুকমাহে টুক মাহটোকে চিয়াচিচ বুলি কয় নিকি
অ মানে একেহে
একে অ অ মই আগতে বস্তুতো বুজি নাই বাৰু গম পাইছা নাই আজিকালি মানে নাম বোৰ মানে ষ্টেণ্ডাৰ্ড যে বুজিয়ে নাপাওঁ।
তাকে সে আগতে টুকমা টুকমা কৰি থাকো এতিয়া টেমাৰ ভিতৰত একদম ইমান মিহি গুটি সোপা অকণমান অকমান গিলিলে একদম গোটেই সোপা ওপৰলে গুচি আহে
অ ফুলি গুচি আহে অ
সেই সোপা পেটৰলৈ গ'ল ডিঙি ডিঙিৰ ওচৰ পোৱাৰ পিছতে মোৰ উকালি আহিয়ে যায় ক'বাত টুকি পেলাই পানীটোহে খাওঁ
মই খাবই নোৱাৰো বাও কেলে এই বস্তুৰ পোৰা বীজল কাৰণে খাবই নোৱাৰো নে কিয়ে নে উম টুক মাহটো একদম তোমাৰ ৰাতিপুৱাই খাই দিব লাগে পাঁচ, ছবাৰ কাৰণে ভাল গাও ঠাণ্ডা হৈ থাকে।
গাও ঠাণ্ডা হৈ থাকে অ বুটুৰ পানীতো বহুত ভাল
বুটৰ পানী, টুক মাহৰ পানী, তাৰপিছত তোমাৰ আকৌ এইটো কিহয় জানা ভীমকলটো তিয়াই থব লাগে।
অ
ভীমকল পানীটো খাব লাগে, উম।
এ বেয়া একো নোগোন্ধাই চব ভালেই সোৱাদহে নপৰে, ভাল বস্তু বোৰ সোৱাদ নপ পৰে যিবোৰ ইমান বেয়া সেইবোনে বেছিকে খাই খাই থকা হয়।
মোৰ যে এতিয়া এতিয়া এইটো ছিজনত লেটেকু হয় কিমান খাবলে মন গৈ আছিলে একো নাই মানে আমাৰ ইয়াতে। গাঁৱত নাই তাপা কিনা কিনিবলৈও পোৱা নাই
অ বা আনাৰস খাবলে মন যায় মন গৈ আছে মো
অ মোৰতো একদম ফিভাৰেট
মই মান বহুত ভাল পাওঁ আনাৰসটো ৰস পৰি থাকিব লাগে। উম মই বৰ ভাল পাওঁ
উম ভাল লাগে খাই
মাহঁতে কি কৰিছে?
মা হত এ আছে।
অ'।
এতিয়া মানুহবিলাকৰ বৰশী বৰশী টোপোৱা চিজনে নহয় জানো আৰু নদীত পানী আহে। আমাৰ ওচৰতে মানে নদী এখন আছে ইমান ধুনীয়া লাগে এনেকে পতাপত বতাহ মাৰি থাকে, মই সেই নদী কিনাৰতে আছো বাৰু এতিয়া এ! ইমান ডাঙৰ ৰো নহয় ধৰা ত বা এনেকে, এনেকে চিল- চিল কে পানী বৈ থাকে আৰু
অ', অ' বহি থাকিবলৈ ভাল আৰু বতাহ মাৰি থাকে।
উ'ম, বৰ ধুনীয়া লাগে বহি থাকি তাতে মায় এনে বৰশী বাই আছে।
পাইছেনে মাছ?
সৰু, সৰু।
অ'হ।
এটা, দুটা পিটিকাটো হয় আৰু
অ', এ! হ'ব নামটো থাকিলেও বুক।
দেই, সেয়েহে। সেইটোৱে। এ! এনেও ভাল লাগে, নদীবোৰ কিবা উ'ম, এ! নদী- চদী থাকিলে ওচৰত ভাল লাগে। কিবা এটা মানে পৰিবেশটো ভাল লাগে।
বতাহ মাৰি থাকিলে।
থাকে তোমাৰ আকৌ ধৰা কিবা তাৰানে হ'লেও পানী গন পাই থাকে যে ভৰিকেইটা তিয়াই থাকিলেও কিবা
ভাল লাগে। অ', গৰম দিনত।
উ'ম।
এনেও প্ৰকৃতিৰ লগত তোমাৰ চাবাচোন কিবা এটা এনেও মানে তুমি যদি বহি থাকা হাৱা এজাক, মানে বতাহ এজাক জগদি মাৰি থাকে সেই তটো এটা কিবা এটা ভাল লাগে, মানে মনটো। প্ৰকৃতিৰ হেৰি মানে প্ৰকৃতি বোলা বস্তুটো যে তোমাৰ কিমান ভাল লাগে নহয়।
উ'ম। বেলেগে এতিয়া তোমাৰ এনেই ফেন এখন তলত থাকিবাচোন। মানে গৰমৰ কথা কৈছো, ফেনখননৰ তলত থাকিলে তো মে এটা সময়ত মানে হাৱাটো গৰম হৈ যাবগে। আকৌ একেৰাহে মানে হাৱাটো ৰৈ থাকি। তোমাৰ পিছত ফেন মানে, লাইন চাইন গুচি গলে বা আঁৰি গুচি গ'লে।
একদম গাটো পুৰণি
তুমি এনেকে বাহিৰত বহি থাকিবাচোন সেইটো হাৱা যে মানে কাৰো লগতো মানে হেৰি কৰি দিব নোৱাৰে আৰু যিমানেই লাগিলে একিবাৰে এয়াৰ কণ্ডিশন নাথাকক।
নহ নাপাব আৰু ফেনৰ হাৱাটো তোমাৰ ইমান ভাল নহয় গম পাইছা নাই? ফেনৰ হতো আমাৰ যিটো গা মানে তেজ, তেজ বোৰ কিবা শুহি নিয়া নিচিনাহে লাগে। একেৰাহে কন্টিনিউ যদি তুমি ফেনৰ তলত থাকা। সেইটোহে তেনেকুৱাহে লাগে গৰমতটো বেছি হৈ যায়।
উ'ম, কিন্তু ইয়াৰ মিহি মিহিকে মাৰি থকা বতাহখন একদম চেঁচাই পেলাই থৈ দিয়ে।
উ'ম, হম এতিয়া নদী কানত বহিছো বা হেৰি জানু কিনাত বহিছো ইমান ধুনীয়া তোমাৰ সহায় এজাক আহি আছে নহয়। ঠাণ্ডা বতাহ কিবা এটা হ'লে কিবা গৈছেগে মানে।
প্ৰকৃতিও কিছুমান বস্তু মানে হেৰি কৰিছে। ন কিছুমান বস্তু চজিছে মানে। মানে ইমান ভাল লাগে নহয় আকৌ কোনোবা সময়ত তোমাক কিবা চৰাই এটা ওলাবহি। অ', ইমান ধুনীয়া কালাৰ, অ'।
কালাৰটো কালাৰে আকৌ মাত এটা দিব, ধুনীয়া বতাহ মাৰি থাকিলে নিজে। টান জেগাত বহি পেলাই মাতটো মাতি থাকিলে বা ভাল লাগে। ম' ত' ফোন, ফোন-চনৰ দৰকাৰে নাই। এই কিতাপ এখন পঢ়ি থাকিবলে পাব লাগে তেনেকুৱাত।
অহ। এতিপাত এ ধৰি থাকিবলৈ ম মানে যে‌ মোৰ এনেকুৱা লাগে মানে ধ, যদি ধৰিব পাৰিলোঁ হেঁতেন।
অহ।
উম। এ।
এইবোৰে আৰু।
প্ৰকৃতিৰ লগত মানুহে মানে মিলিব পাৰিব লাগিব। আগতে প্ৰকৃতিক কবিতাও আছিলে ন, কিবা কিবা এটা আছিলে পাহৰিলোঁ নহয়, কবিতাটোৰ নামটো।
এতিয়া মানে তোমাৰ এনেকুৱা হয়, এইটো প- কৃতিৰ লগত মানুহবোৰ, ল'ৰা-ছোৱালীবোৰ এডজাষ্ট নহ হ'বলৈ নিদিয়ে যে, সেইকাৰণে পটককে বেমাৰ হয়।
বেমাৰ হয় অ'। আজিকালি ল'ৰা-ছোৱালী বালি-ধূলিৰ লগত-
ধূলি, বালি, পানী, বোকা এইবোৰত নথকা যে। আ-
উম। পানী লাগিবই। মানে আজিকালি কি হ'ল, আগতে আমি ধূলি-বালিৰ লগতে খেলোঁ। আজিকালি ধূলি-বালিত পৰিবলৈ নিদিয়ে। এ' ৱাকাৰ নে কিনো হে' আহিলে সেইখন। ৱাকাৰত বহাই দিব আৰু তোমাক চকা লগাই দি আছে, ঘূৰি ঘূৰি ঘূৰি থাক গোটাই চোতালখন। আমি গৈ থাকা আও কলৈ যায়। আমি আগতে ভৰি এটা পেলাই পেলাই চোঁচৰুতে যায়।
মাটিয়ে-বালিয়ে।
উম, মাটিয়ে-বালিয়ে, সেইটোৱে কৈছোঁ, আমি দেখোন আমাৰ এ-এ-এফাল এটা ভৰি চোঁচ পেলাই পেলাই, চোঁচৰিতে-চোঁচওঁতে চোঁচোওঁতেই যায় দেখোন
যায় অ', সঁচাকে আকৌ, কি দিন কি হ'ল।
আজিকালি ল'ৰা-ছোৱালী উ ৱাকাৰ সেইখন। ৱাকাৰ নে কি সেইখন, কিন্তু সেইবিলাক সেইখন কিন্তু সেইখন দিয়াতো ভয়ানক আকৌ, গম পাইছানে নাই? যদি মানুহ লগত নাথাকে নহয়, অ' মানুহ লগত যদি নাথা থাকে নহয়, ক'ৰবাত গৈ পেলাই উম পেলা-পেলাবগে মানে নিজেও পৰিব। এইবাৰ আমাৰ ঘৰৰ ওচৰতে দেখিছোঁ মানে এনেকে এনেকে হেৰি, ৱাকাৰত খেলি আছিলে
উম।
অ', খেলি আছিলে তাৰপৰা হেৰি হ'ল আকৌ তোমাৰ, সেনেকে খেলি থাকোঁতেই এনেকে সৰি পৰিলে মানে ছোৱালীজনী, ৱাকাৰৰ সেই মাজৰ যে হেৰিখন। এ সৰি পৰি তাৰপিছত সৰি পৰি মানে ছোৱালীজনী গোটেই উশাহ-নিশাহ বন্ধ হৈ থা-অ' গ'ল নহয়, ছোৱালীজনীৰ মাকে মানে চাকৰি কৰে নাৰ্ছ কৰে মানে, আয়েকৰ লগত আছিলে, আয়েকেও এইবোৰ ইমান বুজ বুজি-বাজি নেপায় মানে, তাত তেনে-তেনেকুৱা হ'ল নহয় তাৰপিছত ছোৱালীজনী বহুত উশাহ নাইকিয়া হৈ গৈছিল, মই-অ' মানে আমি ভয় খাই গৈছিলোঁ, ওচৰৰ ঘৰৰ মানুহ মানে মুখৰ আগৰ মানুহ এঘৰৰ। মাকজনী নাৰ্ছ, ৰাতিপুৱাই খোৱাই-বোৱাই থৈ গুচি যায়, দিনটোলে তাই গাখীৰো খাবলৈ নাপায়।
অ'।
অ', তেনেকুৱা মানে, সেই ৱাকাৰখন ভয়ানক আকৌ, মানুহে ভাল বুলি ষ্টেন্দাৰ্দটো মেইনটেইন কৰিলে
উম। আগতে দেখোন চোতালত খুতি এটা পুতি দিয়ে। মাৰী এডাল দিয়ে, তাতে ঘূৰি থাকিব লাগে। আগতে নহয়, এতিয়াও বহুত দিয়ে। ৱকাৰবোৰ দিয়া ধনী মানুহবোৰহে, এবোৰ ৱাকাৰ-চোৱাক আনি দিব।
উম।
ই পানী, বোকা সেইবোৰত এডজাষ্ট হৈ থাকিব পৰা ল'ৰা-ছোৱালীবোৰ শকত-আবতো। এ! ইটো নুচুবি সিটোও নুচুবি। চুবি সিটো নাখাবি, আমুকে খুৱাম মানে সেইবোৰ কৰি থকাবোৰ আকৌ কিবা অৱস্থাই নাই ক্ষীণ মিন। কেতেহা।
সেইটোৱে। আজিকালি, আজিকালি প্ৰকৃতিৰ লগত। একজাত চাবলৈ নিদিয়েই মানুহে।
নিদিয়ে নিদিয়ে।
ভালি লাগিলে
অ বালি লাগিলে যেন একেবাৰে বিজাণুহে আহিব।
তেনেকুৱা কৰি দিয়া আৰু মানে বাহিৰলৈ ওলাবলৈ এৰি দিয়ে আজিকালি
নিদিয়ে অ ভিতৰতে অকল ভিতৰতে সৰু পৰা ভিতৰতে সোমোৱাই সোমোৱাই ডাঙৰ হ'লে পিছত মানুহ মাতিব নজনা নিচিনা হয়গৈ শ মানুহ দেখিলে কিবা শ মানুহ দেখিলে কিবা ভয় খখোৱা নিচিনা কিছুমান লৈ যে
উম,
এ ভূত অ, ভূত ওলোৱা নিচিনাকে বয় কৰে মানুহ কিছুমান ল'ৰা ছোৱালীয়ে এ শকে মানুহ দেখিলে। মই ৰুমৰ ভিতৰত আৱত
ল চলি কৰি
অ',
আৰু তোৰ নাথাক মাতটো প্ৰায় কমতে ন তেনেকে ভৰাই থলে কৰবাতুাকিব
সেই কথা পাতিবলৈ নাপায় যে এনেই এটা গা ঘৰৰ মানুহখিনিয়ে যদি কথা পাতি থাকে তেতিয়া সেইটো অনু ণত মানে কিবা এটা কবলৈ বিচাৰে কিন্তু যদি কথা বটা পাতিবলৈও মানুহ নাথাকে। লৰা ছোৱাল কৰব মাতি পাৰিব।
আহ, উম। তাকে ন কথা শুনা পাতিব লাগে। থা বুজ
উম,
সেইিকালি বিভিন্ন ধৰণৰ মুচা উলাইছে।
অহ, খেলি থাকিব।
অ',
হ'ব দিয় তেতিয়া।
অ, ঠিক আছে হ'ব।
উম,